হেল্ল', কি কৰিছা?
এ ঘৰতে বহি আছো, তুমি কি কৰি আছা?
এ ময়ো এইফালে যাবলৈ ওলাই আছো বুজিছা।
উম উম, নাস্তা-তাস্তা খালা নেকি?
নাস্তা-চাস্তা কৰিলো বাৰু অলপ আগতে, তুমি?
মই কৰা নাই মানে কৰিম এতিয়া।
উম, ভাল ভাল কৰাই কৰি লোৱা ৰাতিপুৱা অলপ মানে এনেও গধুৰ বস্তু খাব লগে জ নাই উ
মানে মইয়ে মানে বহি আছো যে মাতি আছে, খাম আৰু
অ', উম, ভাল ভাল এইটো কথা তাৰ পিছে তোমাৰ হেৰি খেতি বাতি কেনেকুৱা চলি আছে?
খেতি বাতি চলিছে ঠিক ঠাক এই ধান হৈছিলে এতিয়া ধান কাটি কাটি মেলি শুকাই শেষ হৈ গ'ল এতিয়া পানী আহিব আমাৰ ইয়াত সেইকাৰণে এতিয়া বেলেগ একো খেতি লগোৱা নাই, পানী আহিলে পানী তোমাৰ তিনি-চাৰি মাহ মান পানী থাকিব পানী যোৱাৰ পিছত আকৌ নতুনকে খেতি কৰা ষ্টাৰ্ট আৰম্ভ কৰি দিম।
অ', পানীতোমালোকে এইফালে ঘৰলৈকে ওচৰলৈকে আহিছোগগৈ ন?
অ ওচৰলৈকে আহি যায় আমাৰ পত আহিায় অ', ওচৰলৈকে আহি যায়, এইবাৰ কিন্তু এতিয়ালৈকে অহা নাই এইবাৰানে বতৰটো মানে পুৰা ৰ'দ দি আছে যে সেইকাৰণে এতিয়ালৈকে অহা নাই ন নহলে এনে প্ৰত্যেক বছৰেতে এইটো সময়ত আহি যায় পানী।
উম। তেনেকুৱা হলে তো হেৰি হৈ যায় অসুবিধা হৈ যায় চাগে তোমালোকৰ?
অ', মানে অসুবিধা মানে কি মানুহৰ বেছি অসুবিধা নহয়, অসুবিধা হয় তোমাৰ এই গৰু ছাগলী যে সেইবোৰো আৰুটো সেইবোৰ অ', পথাৰত থাকে মানুহ বিলাক ধৰা ৰাস্তাত-ৰাস্তাত ফুৰি থাকে পথাৰততো ইমান নাযায়। গৰু ছাগলীবলাকতো পথাৰতে ঘাঁহ-চা খাই পথাৰতে থাকে সেইকাৰণে সিহঁতৰ মানে অলপ প্ৰব্লেম হৈ যায়।
এ আমাৰো এইফালে একেই দিগদাৰ মানে হেৰি পানী আহিলে যে মানুহৰ গৰু দিবলৈ গৰ ছাগলী দিবলৈ দিগদাৰ হৈ যায় যে মানে ঘাঁহ কাটি আনি দিব লাগে উপায় নাই আৰু এইটো বু
অ', এইটোয়ে ঘাঁহ কাটি আনি দিব লাগে আকৌ খেৰ দিব লাগে পানীবেছিকে খুৱাব লাগে মানুহৰ বেছি মানে এইবোৰৰ কাৰণে বেছি চিন্তা হৈ যায়।
আমাৰ হেৰি ই মানে হেৰি কৰিব নালাগে মানে কি হ'ল এইটো আমাৰ মানে ইমান হে নাই ঘৰৰ ওচৰতে মান অলপ হেৰি আছে তো ততে ঘাঁহ-চাহ খিনি পাই যাই ইমান ঘূৰি-ফূৰিব নালাগে আৰু।
অ', অ'হ।
উম, আমাৰ এই গৰু গৰু এজনী আছে বাৰতে স আধিত লৈছিলে এই মাজতে
অ'।
এতিয়া পোৱালি এটা দিলে আকৌ দি দিব আৰু আমাৰ সেই তেনেকুৱা কৈ আৰু ব পতি কম পছা তেনেকুৱা কৰিলেই প্ৰফিট আছে, কাৰণ তোমাৰ অলপ মানে তুমি পাবলৈ টাইম লাগিব নিজৰ গৰু এজনী।
অ'।
গেৰেণ্টি যে তুমি ফিক্স পাবাই সেইটো কৰো আৰু তুমি ফিক্স পালে আৰু কি হয় কি কম ভাইছিলো বা নিজে পাবা গৰুজনী, তোমাৰেই হ'ব আকৌ নিজেই পঢ়ি থাকা, আকৌ পইচাও খৰচ নহয় সেইটো কাৰণে।
অ' গম পাইছো সেইটোয়ে মানে যিকোনো কামতে তোমাৰ ভালকে কৰিব লাগে আৰু।
এইয়া মানে ধৈৰ্য্য হ'লে তুমি মানে এনেই মানে এনেই কিনা পইচাটো তুমি কিবা বেলেগ কামত খৰচ কৰিব পাৰিবা। আৰু তাৰ ঠাইতটো আৰু গৰু মানে যিকোনো বস্তু এটা পাই যাব আমাৰ ছাগলী তেনেকে লৈছিলে। এজনী
অ', তাত কোনে ৰাখিছিলে?
হা,
কোনে ৰাখিছিলে পিছত?
পিছত মানে কি আমাৰ ছাগলীজনী মানে মানুহজনীয়ে পুহিব নোৱাৰা হ'ল তাৰ পাছত ল'লে। লৈ পেলাই পোৱালি তিনটা পোৱালিটো জানাই আধি মানে এটা পোৱালি এটা পোৱালি আমাৰ হয় পোহাৰ কাৰণে। তাৰপিছত আমাৰ মাইকী পোৱালি এজনী হ'ল মাইকী পোৱাল দুটা হওতে মানে এটা দেখিলে এটা আমাক দিলে আমাৰ সেই পোৱালটোৰ পৰাই মানে এতিয়া পৰা এজাক হল আৰু। মানে দহ পাঁচটা হৈ গৈছে আৰু উম। তেনে কৰিলে লাভ আছে খালি অলপ ধৈৰ্য্য লাগিব মানে তোমাৰ
সময় লাগিব ম লাগি য
যিটো ধৈৰ্য্য হ'লে তোমাৰ মানে এইবিলাক সেই কৰিলেও প্ৰফিট আছে তোমাৰ এটা যদি নিজৰ কৰি ল'ব পৰা তাৰপিছত তোমাৰ টেনশ্যন নাই আৰু মানে একো। তাত তোমাৰ নেক্ জেনে্ৰেচনটো চব তোমাৰ হ'ব।
উম, উম।
উম। এনে হেৰিলৈ যাবা নেকি, বজাৰলৈ যাবা নেকি কাইলৈ মানে? মানে বস্তু কেইটামান কিনিব আছিলে।
অ', গ'লে ফোন অ', গ'লে ফোন কৰিব ময়ো যাম
উম', মানে এনেও তুমি সেইফালৰ পৰা আহবা মই এইফালৰ পৰা যাম এটা জেগাতে লগ পাই যাম মই দূৰতো সমানেই হৈ যায় ন দুইটাই, তাৰপা তুমি ওলাই গছা কিমান দূৰ মোৰ কিমান দূৰ ওলাই যাব লাগিব
অ'
তোমাৰ, তোমাৰ ঘৰ পা এই বজাৰখনলে দশ কিলোমিটাৰ হয় নে?
অ', তেনেকাই এ, দশ কিলোমিটাৰেই ধৰা
অ', তেতিয়াহ'লে একে আমাও দশ কিলোমিটাৰ হয়, মই আগতে চাইছিলোটো এবা, কলেজত
অ', আমাৰো ইয়াৰ পৰা দশ কিলোমিটাৰেই
উম', কিন্তু খালি আমাৰ হেৰি পা সাত কিলোমিটাৰ হয়, গম পাইছা।
ক'ৰ পৰা?
কলেজলৈ সাত কিলোমিটাৰ হয় মানে য'ৰপৰা মই পঢ়িছিলো প্ৰথমে তোমালোকৰ লগত যে সাত কিলোমি আঠ কিলোমিটাৰ হয়, এইখন তোমাৰ কলেজখনটো আৰু দূৰ হৈছে, অ', কলেজখন বেছি দূৰ নহয় তোমাৰ একে চেমে হয়
চেমেই হয় মানে কলেজ, চেমেই হয় মই মানে সেইটো ৰাস্তাৰে বজাৰ হৈ নাযাও, বজাৰ হৈ নাযাও, সেই সেই ফালদি গুচি যাওঁ যে
সেইটোৱে টো, তোমাৰ কি কি চাবজেক্টত মেজৰ মাইনৰ আছিলে কোৱাচোন, মই পাহৰি থাকিলো মানে
হা?
কি কি চাবজেক্টত মেজৰ আৰু মাইনৰ আছিলে?
এই পলিটিকেল চাইঞ্চ আছিলে মোৰ, আৰু এইবিলাক যে এতিয়া নতুনকে চাবজেক্ট আছে তোমাৰ বি এ চি, এম ডি চি, এ এ চি সেইবোৰতো চাবজেক্টটো আ- ছিলে, আছামিছো আছিলে, তেনেকুৱা আৰু আৰু তুমি যে নতুনকে কৈছিলা এডমিশ্যন ল'বা, হে
উম।
কোন কোনটো জাবজেক্টত লবা?
মই শিক্ষা আৰু হেৰিত লৈছো কি আছে ফিলচফি।
অ', মানে এডুকেশ্যন আৰু ফিলচফি।
উম'।
অঁ অঁ গম পাইছোঁ।
তোমাৰটো জিঅগ্ৰাফী আছিলে নে নাই, মানে হেৰি মেজৰ মাইনত জিঅগ্ৰাফিৰ চাবজেক্ট নাই এইবাৰ।
নাই নাই, জিঅগ্ৰাফী নাই। জিঅগ্ৰাফী চাবজেক্টটো অ', জিঅগ্ৰাফী মানে প্ৰেক্টিকেলটো বেছি হয়।
এইটোৱে পঢ়িবলৈ টাইম নোহোৱা হৈ যায়, তুমি কিবা এটা কাম এটা কৰিব নোৱাৰা, যিহে প্ৰেক্টিকেল দিয়ে মানে হেৰি
টুৱেলভত কৰিছিলো মনত আছে নে?
অ', মই যে সেই গোটেই বছৰ নকৈ এদিনত কৰি নিছিলো যে মোৰ যে এতিয়াও মনত আছে সেই এইটো।
অ', মই মানে মইতো ম মই ডেলি ডেলি কৰা নাছিলো হ'লেও মানে ধৰা কেইটামান জমি- ছে তাৰ পিছত কেইটা লিখিছোঁ আকৌ কেইটামান জমিছে তাৰ পিছত কেইটা কৰিছো টো ফাৰ্ষ্ট ইয়েৰত যে আহিলোঁ ইলেভেনত তেতিয়া মানে মইয়ো গোটেই খিনি একেলগে কৰিছো, তেতিয়া যে ৰা- তি কিমান লৈকে কৰিছিলো, মোৰো এতিয়াও মনত আছে, ৰাতিপুৱাও কৰিছো, তাৰপিছত জমা দিছিলো।
অ', গম পাইছো অ', মই টুৱেলভত গোটেইখিনি একেলগে ন কৰা নাই ধেট, মোৰ ফাৰ্ষ্ট ইয়েৰত কৰিছোঁ এতিয়া মনত
অ', সেইটোতো টুৱেলভ টেলভোটো অ', টুৱেলভোটো আমি এয়া ফোন কৰি কৰি কৰিছিলো মনত আছে নে? ফাৰ্ষ্ট ইয়াৰতে তুমি একেলগে কৰিছিলা চব। অ', টোৱেলভটো আমি চবেই একেলগে মিলি মিলি কৰিছিলো যে, ফোন ক ফোন কৰি কৰি যে কৰিছিলো
অ', মোৰ সেই লগৰজন ঘৰলো আহি পেলাই কৰি গৈছে
ওম
সুজানেওটো তো আহি পেলাই ঘৰত মোৰ কৰি গৈছে, তা পিছত মইয়ো ঘৰলে গৈছো, খালি তোমালোকৰ ঘৰলে যাব নহ'ল আও তেতিয়া চিনি নাপাওঁ যে ইমান সেইবছৰ তোমাক আহ তাৰ ঘৰ তাৰ ঘৰ কেনেকে চিনি পালো মানে তাক অ মানে তাৰ ঘৰ কেনেকে চিনিপালো তাৰ মানে লগত একেলগে টিউশ- শ্যন কৰিছিলো যে ইংলিছৰ ফাৰ্ষ্ট ইয়েৰত সেইকাৰণে তাক তাৰ লগত অলপ বেছি চিনাকি হৈ গ'ল আও মাক বাপেকেও চিনি পাই গ'ল যে মোক।
অ।
এই কাৰণে মানে হেঁতঘৰলে যোৱা হল আও প্ৰথম প্ৰথম আও
অ নহলেতো আমিতো প্ৰেক্টিকেল ফোন কৰি কৰি যে আমি তিনিটাই মিলাই মিলাই কৰিছিলো। এতিয়া এই প্ৰেক্টিকেলৰ অ অঁ প্ৰেক্টিকেল বহীখন তেতিয়া কি কৰিলা তুমি?
মোৰ আছে মোৰ ভাইটি এতিয়া ছেকেণ্ড ইয়েৰ মানে ছেকেণ্ড ইয়েৰ পাইছে টো।
অঁ।
সেইকাৰণে হেৰি তাৰ কাৰণে হেৰি কৰি, কৰি থৈছোঁ সি চাই চাই কৰি থাকিব আও। ফাঁচ কাকো দিয়া নাই এখন বহী দিব নোৱাৰো ধেত, বহুত হেৰি আছে এখন বহীৰ লগত।
ত মই যে মোৰ চব বহি চহি দি নোট চট যিমান আছিলে নোট চট সেইবোৰ চব দি দিছো, কিন্তু এইখন বহি মই নিদিও কাকো মই মানে এইখন বহুত কষ্ট কৰি কৰিছো না নিজে হাতেৰে বহুত কষ্ট হৈছে, এইটো আমিহে গম পাও কিমান কষ্ট কৰিছো ন।
এইটো আমি নিজেহে গম পাওঁ কিমান কষ্ট হৈছে কিমান হেৰি হৈছে।
এটা দেখাতো এটা সৰু বস্তু দেখা যায় যে, ইমান খিনি আ কৰোঁতে কিমানহে টাইম লাগিব কিন্তু আমিহে গম পাওঁ কিমান টাইম লাগিছিলে এটা বস্তুত।
অঁ এটাও কটা কটি নকৰাকৈ কটা কটি নকৰাকৈ
অ আৰু কাঠ পেঞ্চিলে আঁকিলে অলপ আমিতো কাঠপেঞ্চিলেৰে নহয় কলমে আঁকিছিলো এটা ভুল হ'লে শেষ।
সেইটোৱে এটা ভুল হলে টো আকৌ আঁকিব লাগে মইতো ভুল হলে গোটেই পাত খনে ফালি পেলাওঁ আকৌ নতুনৰ পৰা
অ উপায় নাই কি কৰি অ গোটেই পাতটোৱে ফালিব লাগিব নহলে উপায় নাই কি কৰিবা, মইতো এবাৰ যে তোমাৰ ঠিকে আঁকিছিলো কিন্তু লাষ্টত চাইছো উল্টাকে আঁকি দিছিলো গম পাইছা? মানে পেজটো মানে তলফালে যিটো থাকিব লাগে মই সেইটো ওপৰত দি দিছিলো নহ'লে বাকী ঠিকে আছিলে চব। পিছে এইটো আৰু কি কৰিম এইটো উপায় নাই পিছত এই পেজটোৱে বেকাৰ হৈ গ'ল।
মানে এইটো আকৌ ঠিক কৰি আঁকিবলে হোৱাইটনাৰ দি পেলাই হেৰি নোহোৱা কৰি পেলাই আঁক দিব পাৰি কিন্তু মানে বেলেগ ইচ স্কুলৰ পৰা আহেটো মানুহ চাবলৈ।
অঁ অঁ বেলেগ পৰা অ সেইটো বহুত ইচ্ছ না সেইকাৰণে। আৰু বেছি চাফা থাকিলে নিজৰে ভাল।
সেইটোৱে আমি নম্বৰটো ধুনীয়াকৈ পাওঁ যোৱাবাৰ যেনেকে আমি ত্ৰিশৰ ভিতৰত ত্ৰিশে পোৱা নাছিলো?
অঁ অঁ।
তুমি ত্ৰিশ পাইছিলা নে মেইন মানে যেতিয়া এচ এইচ ত
অঁ পোৰা ত্ৰিশ।
হায়াৰ ছেকেণ্ডেৰী অ আমিও ত্ৰিশ পাইছো গম পোৱা হায় ছেকেণ্ডেৰী এক্সামত, আমাৰ পিছৰ পৰা মেমে বুলে ত্ৰিশ নিদিয়া হ'ল।
অ অ এতিয়া মানে ইমান ভালকে নকৰে, এই আমাৰ মোৰ ভাইটিৰে আছে, সি কৈছিলে ই মানে সিহঁতে মানে কৰ ক'ৰ পৰা যে চাই চাই কৰি নিয়ে, মেমে বুলি ইমান গালি দিয়ে আৰু কি কিছুমানে যে পেঞ্চিলেৰে আঁকি নিছে। হ পেঞ্চিলেৰে আক অ আৰু এই বৰ্ডাৰ বোৰ যে দিব লাগে
অঁ।
সেইবোৰ যে চিংগল বৰ্ডাৰ দিছিল সিহঁতে চিংগল বৰ্ডাৰ দিছে, আৰু পে ছবিবোৰ আঁকিছে পেঞ্চিলেৰে।
ফাৰ্ষ্ট চেমত কৰিছে চাগৈ এইটো কাম ন সেইকাৰণে দিছে।
অঁ অঁ অঁ।
মেমেতো আগতে আমাক কৈ লয় কি কি কৰিব লাগে, কেনেকে কৰিব লাগে, মোৰ কিন্তু ভাইটিয়ে নকৰে দেই। তাক গালি দিছে বুলি নকলে ভাইটি, কাৰণ তাক মই শিকাই দিলোতো কেনেকে কৰিব লাগে। তাক শিকাই দিছো তো কেনেকে কৰিব লাগে। তাৰ কাৰণে, তাৰ বহিখন ভালকৈ বনাই থোৱা আছে- বাৰুতে লিখাখিনি সি কৰি লিখা খিনিও মই কৰিলোঁ নেকি ঠিক নাই।
আৰু এই আমাৰ আমাক মানে ফাৰ্ষ্ট ইয়েৰত যিমান দিছিলে প্ৰেক্টিকেল, সিহঁতক যে আৰু বহুত কম দিছে গম পোৱা নে? আমাতকে বহুত কম দিছে, সিহঁতৰ মানে অ', সিহতৰ মানে ষ্টুডেণ্ট বহুত বেছি না, ক্লাছটো চাগে ইমান হোৱা নছিলে, সেইকাৰণে সিহত বহুত কম দিছে। পিছে মোৰ ভাইটি আছে না, মোৰ ভাইটি তেতিয়া মানে মোৰ পৰা চাই চাই কৰি, কৰি গৈছিলে, মানে মোৰ মোৰ বহিততো চব কৰা আছিলে। সি মানে, মেমে কোনখিনি দিছ ছিলে, সেইখিনি চোৱা নাই, ই মানে মোৰ পৰা চাই কেনে যিমান আছে মোৰ তাত, চব কৰি লৈ গৈছে, পিছে সিহত পুৰা গালি দিছে, কৈ আছে বোলে কিছুমানে বোলে এনে কোৱা হৈছে যে, কিছুমানে বোলে ক'ৰ পৰা চাই চাই কৰি আনিছে, মানে মই নকৰোৱা খিনিও কৰি আনিছে, এনেকুৱা এনেকে কৈ আছে, অহ, মই কৈ আছোঁ যে মই ক ব নাই, এইবিলাকো ক'ৰ পৰা কৰি আনি দিছেহি।
মানে, মেমে জানাই, কেনেকুৱা ধুনীয়া ধুনীয়া কথা কয় আমাক।
অ', অ', সেইটোয়েই হে।
অলপ, অলপ খেলি মেলি হ'লে
অ'।
কিন্তু আমাক নিদিলে ন এইবিলাক, আমি ভালকৈ কৰি নিওঁ যে।
অ', আমি, অ', আমাৰ ক্লাছত চাগে আমিয়েই ভালকৈ কৰিছিলো চাগে ন।
আমাৰ, আমাৰ যোনটো বেচ আছিলে, সেইটো পিছত মানে মেমে আমি গম পাইছিলোঁ মানে ইমান হেৰি নকৰা হ'ল আৰু মানে। আৰু মেমৰ গাটো অলপ তো।
অ'। আৰু আমাৰ বেচটো এনেই, আমাৰ বেচটো অলপ ভালে আছিলে বাৰু ন। অ', ষ্টুৰেণ্টটো বাঢ়ি আছিলে। অলপ অ', হুলস্থুল হৈছিলে, আমাৰ কথা চা
অ', দি হেৰি হয়, আগতে জনাই, প্ৰেক্টিকেল ক্লাছ যেতিয়া তুমি যদি হেৰি কৰি দিয়া। পিছৰদিনাখন আৰু ভয় আৰু, ক'লে আৰু।
অ', ভয় আৰু অ', একদম শেষ, ইমান গালি দিয়ে।
উম মেমে কয় তহতে ক'ত হেৰি কৰি আছিলি? সেয়া ক'ত মানে মেমটো দুটা ক্লাছ কৰে, আগবেলা এটা, পিছবেলা এটা, আগবাক ক্লাচটো প্ৰেজেণ্ট আছে আৰু পিছবেলা ক্লাচটো বোলে প্ৰেজেণ্ট নাই।
আকৌ নাম মাতিছিলে, অ', পিছ, আহ পিছদিনাখন আকৌ ধৰিছিলে। অ', এতিয়া কোন কোন অহা নাই? টিক চিন দি থৈছিলে।
অ', আমিতো আকৌ ক'বলৈ ভালে পাওঁ, এইটো গ'ল বুলি।
অ', আৰু বেছিভাগ ধৰিছিলে এই আমাৰ- উম, আমাৰ যে, আমাৰ ফালৰ যে দুটা আছিলে অ', সেইদুটা আকৌ অ'। মোৰ মনত, মোৰ দেই মনত দে, অ', অ'। অ', মোৰযে মনত পৰিলে, অ', সেইটোয়েই, তুমি গম পাইছা বাৰু। মোৰ যে মনত পৰিলে এতিয়াও হাঁহি উঠে, জানা? মোৰ যে মনত পৰিলে এতিয়াও বহুত হাঁহি উঠে।
সেইটোৱেই, যেনেকুৱা ব হেৰি কৰিছিলো ন সিহতক, সিহঁত গুচি যায়, তাৰপিছত আহি পেলাই কয়, আমাৰ নাম কোনোবাই কৈ ছে নেকি? আমিয়েই লগাও ইফালে, আমি কওঁ নাই নাই, কোনো লগোৱা নাই জানা। কিন্তু ল